ত
অ ভালেনে
হেল্ল'
হেল্ল'
উম কোৱা আ আহিছে আহিছে কোৱা
ভালে নে
উম ভাল ভাল তোমাৰ কোৱা
মোৰো ভালে ভাত খালা?
খালো -খালো তুমি?
আচ্ছা মওঁ খালো
অ কে বাকি ঘৰত ভাল চবৰ? উম', চবৰে ভাল। চবৰে ভাল।
আচ্ছা। আচ্ছা, কলেজ গৈ আছা?
কলেজ গৈ আছো তুমি গৈছা নাই?
মই গৈছো -মই গৈছো বাৰু কিন্তু মানে তোমাৰ মই জিম কৰিছো। সেইটো ন, অহ চ মানে দুই দু মাহ হ'ল মানে ভৰিত দুখ পাইছিলো মই, অহ । তাৰপিছত কি ড বেদ্রেছ বেড্ৰেছ দিলে? চ, সেইটোয়ে মানে বেড্ৰছত তে আছো আৰু একজামো দিব পৰা নাই তোমাৰ।
অ, তোমাৰ ক'ত লাগিল?
মানে মই জিমত, জিমত মানে ৱেইট মাৰি আছিলো ন
হুম হুম হুম ।
চ' মানে ডম্বলটো ভৰিত পৰি গ'ল।
আচ্ছা, বেক ইঞ্জুৰি হ'ল নেকি?
ইঞ্জুৰি হৈ গ'ল, চ ডক্টৰে মানে পুৰা প্লাষ্টাৰ কৰিছে।
আহ, আহ, কিমান দিন হ'ল তোমাৰ জিম কৰা?
মোৰ জিম কৰা তোমাৰটো হৈ গল, মোৰ মানে এক বছৰ দুইমাহ মান হৈছে
আহ, ক'ত কৰি আছা তুমি জিম আৰু মানে তে শোণিতপুৰত নে বাহিৰত শোণিতপুৰ নে বাহিৰত? আচ্ছা, আচ্ছা, আহ', আহ।
সেইটোৱে। বাকী তোমাৰ জিম কৰিলে মানে তোমাৰ হেল্থও ভাল থাকে ম
অ, ভাল থাকে, ভাল লাগে আৰু তোমাৰ ডাইটিঙো কৰিব লাগে আৰু থাকি জিমটো কৰিব লাগে অ, ফিটনেচটোৰ কাৰণে বাকী তোমাৰ কি কম্পিটিচন সম্পিটিচন খেলিছা নে?
মই বাৰু কম্পিটিচন খেলা নাই মানে খেলিম বুলি ভাবিছিলো। কিন্তু এইটো দুমাহটো তোমাৰ বেডৰেছে পৰিলে মানে
অ, হম হম হম আকৌ তোমাৰ জিমটো কৰিলে তোমাৰ মানে ৰেষ্ট দিব নালাগে মানে তোমাৰ
অ, সেইটোৱে, সেইটোৱে আকৌ ঘৰত সেইটো আৰু ঘৰতো কৰিব পৰা নাই মানে উঠোতে বহোতে বহুত কষ্ট টো হয় ন। বডীটোৱে জোৰ পায় সেইকাৰণে
আকৌ মানে গ্ৰ' কৰিবৰ কাৰণে আকৌ টাইম লাগে তোমাৰ আকৌ জইনিং লব লাগে, তোমাৰ জিমৰ হুম হুম, তাৰ কাৰণে মই স্পৰ্টছটোৱে চাজেষ্ট কৰো, তোমাৰ জিমটোৰ ঠাইত মই স্পৰ্টছটোৱেই চাজেষ্ট কৰো।
আচ্ছা মানে যেনেকে দৌৰা
অ ৰাণীং যোগাৰ, এইবোৰত ফিটনেচটো ভাল থাকে ধৰা, তোমাৰ জিমত ধৰা, বহুত ৱেইট ধৰা এইবিলাক ক'ব লাগে। হয়নে, তোমাৰ যোনটো নেচুৰেল হয় ৰাণীং ৰানিং এইবোৰত তোমাৰ ফিটনেচটো তোমাৰ যোনটো বনে, সেইটো তোমাৰ পিছত ধৰা সিমান এটা হেৰি নহয়গে।
মানে, মই আগতে স্কুলত থাকোতে মানে খেলিছিলো মই ফুটবল,
উ'মম
গৈছিলোঁ বোলো কিন্তু তোমাৰ যেতিয়া পৰা কলেজত আহিছো, মানে পোৱালি মানে, খেলিব নিবিচাৰে মানে, ফুটবল ত' মানে লগৰ খিনিয়ে চব
খেলিব লাগে মানে স্পৰ্টচতো ল'ব লাগে, কাৰণ তোমাৰ জিমটোত চে বেছিকে স্পৰ্টটো বেছি মানে ভাল, তোমাৰ ওচৰত তাত তোমাৰ ডাটিং নালাগে কোনো। তোমাৰ খানা চানা ভালকে খাই থাকিব লাগে, তাৰ পৰা খাই থাকিলে ধৰা তোমাৰ ফিটনেচটো তোমাৰ ভালকে থাকে। তোমাৰ যদি কিবা বেমাৰটো পৰে তোমাৰ ফিটনেচটো
সেইটোৱে
জিমত ছে। জিমটোৱে তোমাৰ ধৰা, আকৌ তোমাৰ বডিটো ৰং কাম কৰিব ধৰা, ভালকে ডাঙৰ কৰিব বাট ধৰা, তোমাৰ হেৰি নকৰে ন আকৌ তোমাৰ এইটো ধৰা একদমে বেটৰেছ লৈছা। এতিয়া আকৌ বডি চদি কমি আহিব। ছ' এইবিলাক এইটোৱে বেয়া
অ বাকী তোমাৰ যে তোমাৰ দুমাহ বহি আছো। ন ঘৰতে বহি আছো, একো কৰিব পৰা নাই মানে মন তো মানে একেবাৰে বেয়া, বেয়া লাগে কিবা ডিপ্ৰেছ, ডিপ্ৰেছ লাগি থাকে।
অ হয় নেকি, তোমাৰ এই এইটো কাৰণে হয় এতিয়া বডি সেইটো তোমাৰ হেৰি হয় গৈছে, আৰু উইক হৈ গৈছে, মানুহটো ন বডি হে থাকি, থাকি হয়, আৰু ডাইটিং টোও কৰি আছা নে নে? খানাটো ঠিকে ঠিককে খাই আছা?
খানাটো মই ডাইটিংটো কৰা নাই বাৰু এতিয়া মানে খাই আছো যি
তোমাৰ বেয়া হ'ব কাৰণ উম সেইটোয়ে ভালে কৰিছা তোমাৰ এতিয়া আকৌ তুমি শকত হৈ যাবা এতিয়া
অ অল অলপমান শকত হৈ গৈছো বাৰু
উম হম হেতু কাৰণে তুমি স্পৰ্টছ তোৰ বাবে ট্ৰাই কৰি চাবা দেই আকৌ মানে কাৰণ স্পৰ্টছ ও বেছি কৰিম কাৰণ তোমাৰ ধৰা এতিয়া ফিটনেচ অকে থাকিব তোমাৰ
অহ
তোমাৰ সেইটো তোমাৰ ধৰা মানে আকৌ ধৰা ৰিগেইন কৰিব নালাগে তুমি
আচ্ছা আচ্ছ গম পাইছো বাকি তুমি কৰি আছা নে জিম
হা হা হা
তুমি জিম কৰি আছা
মই তোমাৰ জিম কৰো মই জিম তোমাৰ মৰ্ণিং টাইম কৰো অলপমান আৰু তোমাৰ ধৰা ইভিনিং আ মৰ্নিং তোমাৰ জিম কৰো ইভিনিং মই স্পৰ্টছ ত
আচ্ছা মানে তুমি দুটাই কৰা ন
মই দুটাই কৰো মানে অলপমান ফিটনেচ তোৰ কাৰণ জিম টো অলপমান এনেই যাওঁ আৰু এনেই ষ্টেমিনাৰ কাৰণে তোমাৰ মোৰ এথলিট হয়। ধৰা চোইমিং-চোইমিং এ ধৰা চুইমিং শিকাব পাৰি।
অ আচ্ছা-আচ্ছা বাকি ময়ো যা নো বাৰু ছুইমিং।
হোম, নাই ল'ব লাগে, চুইমিং টো এটা বহুত ধৰা পোৰা ফুল বডী এক্স সাইচ
অ আৰু মানে সেইটোৱে বহুত বডি মানে মানুহ মোটা হলে মানে বহুত জল্দি মানে ফেট লছ
উম-উম-উম আৰু বহুত সাহসো হয় তোমাৰ বুড ষ্টেমিনা আহে চুইমিঙৰ পৰা। মিছ চুইমিঙৰ যদি ধৰা চুইমিঙৰ যদি এতিয়া এথলেটিকছত লৈ লওঁ ধৰা ৰানিঙত তোমাৰ এটা মানে বহুত মজা ফিটনেছ হৈ যায়।
অ
উম তোমাৰ তাত না ডাইটিং কৰিব লাগে
সেইত সেইটোয়ে-সেইটোয়ে বাকী তুমি কিবা গৈছানে? আজিলৈ কম্পিটিশ্যন ফিটনেচৰ?
স্পদ, মই স্পৰ্টছত গৈছো দেই।
স্পৰ্টচত গৈছা ন? কি কি স্পৰ্টচত গৈছা?
তোমাৰ মই চুইমিঙত ধৰা আকৌ দেন ফুটবল ক্ৰিকেটটো বাৰু নেখেলো মই এন ভলীবল কাবা্ডী, সেইবোৰত।
আচ্ছা-আছ অ মই গৈছো মানে, স্কুলৰ ফালৰ পৰা গৈছিলো, আমাৰ স্কুলৰ ফালৰ পৰা ক্লাষ্টাৰ লৈ যাই ন চ গৈছ। মই তিনি চাৰিবাৰ মান গৈছো ফুটবলত ও গৈছো, বাস্কেটবল পৰা এবাৰ গৈছ
আহ, আহ ভলীবল খেলিছিলা তুমি?
অ ভলীবল খেলিছিলোঁ।
আচ্ছা।
স্পৰ্টছ খেলিলে ভালে থাকে তোমাৰ ফুটবলটো বেছি ভাল পাওঁ মানে
বোলো ফুটবল টো মানে তোমাৰ ভাল তোমাৰ ধৰা ফুটবলটো তোমাৰ চব হল বডি এক্সাৰ চাইজ। পিছে দেউবাৰে ৰাণিং কৰা হৈ থাকে হয়নে সেইটো কাৰণে ভাল তোমাৰ। কব গলে। উম। বাকী কিবা মেডেল চেডেলৰ কিবা কিবা। কম্পিটিছ কাৰণ ধৰা তুমি মেডেল ছেডেলৰ ওপৰত ট্ৰাই কৰিছিলা নে মেডেলৰ কাৰণে বা কিবা বা ইণ্টাৰনিছনেল ইণ্টাৰনিছনেল। খেলিম বুলি
মানে, এতিয়াতো নেচনেলৰ কাৰণে ট্ৰাই কৰা নাই কিন্তু মই ডিষ্ট্ৰিক্ট খেলিছো বাৰু।
তুমি নেকি জিম, নে তুমি জিমৰ ফাল পৰা যাম বুলি ট্ৰাই কৰি আছা।
মানে জিমৰ ফালৰ পৰাটো মই ট্ৰাই কৰিম বুলি ভাবিছোঁ । মানে আৰ্ম ৰেশ্লিং ন।
উম, উম, উম ।
টো পালো এইটো আম ৰেচলিঙৰ কাৰণে পালো, মই মানে আৰ্মটো ট্ৰেইন কৰি আছিলো জিমত ন। অলপ হেভি দাম্বলটোয়ে, চ' সেইটো মানে মানে মই ফেইলিয়াৰলৈকে মাৰিছিলো। তাৰপিছত মানে মোক থব নোৱাৰিলো হাতৰ পৰা পিছল খাই পৰি গল ভৰিত তেনেকে হল, মানে ট্ৰেইনাৰ থাকে, ট্ৰেইনাৰ আছে মানে বহুত খিনি আহে ন মানুহ, চ' মানে চবকে চাই দিব লাগে আৰু এতিয়া মোৰ ওচৰত থাকিলেও নহ'ব ন।
অ, হয় বাৰু।
সেইটোয়ে আৰু পাৰ্চনেল ট্ৰেইনৰ, ট্ৰেইন আৰু পাৰ্চনেল ট্ৰেইন ল'ব পাৰি। কিন্তু অলপ মানে
‍ কষ্টলি, কষ্টলি হৈ যায় ন উম, সেইটো এটা কথা আজিকালি মই ট্ৰেইনাৰ নহলে আকৌ ধৰা বহুতটা প্ৰব্লেম হৈ যায় ন, ট্ৰেইনাৰ হ'লে
অ সেইটোৱে, সেইটোৱে তোমাৰ । প্ৰব্লেম হয়। বাকী, বাকী তোমাৰ কি কয় তোমাৰ এনেকে। মানে স্পৰ্টছ বিলাক খেলিলে এনে জিম কৰিলে মানে মেন্টেল হেল্থটো ভাল থাকে মানে, অ।
ফ্ৰেচ হৈ থাকিব ধৰা, তুমি কিবা এটা ধৰা পাৰিলে কৰিব পাৰিবা তাৰপৰা মানে তোমাক যেনে ফুল বডি এক্সৰচাইজ হৈ যে । তেতিয়া তুমি, বিন্দাচ ডিচিজন ল'ব পাৰিবা কিবা কামত
অ সেইটো, য়ে আৰু যেতিয়া মই মানে জিম কৰি আছিলো ন আৰু যেতিয়া সৰুতে অলপমান খেলো মানে ফুটবল খেলিছিলোঁ। তেতিয়া মানে খোৱা তাত টোপনিতো ভালকে আহে। মানে এতিয়া যে মই দুমাহটো মানে ঘৰত আছো ন ঘৰত বেডৰেষ্ট অ।
টাইপ হৈ যায়, ফল হৈ যায়, তুমি ধৰা এতিয়া খেলিলা ফুটবল খেলিলা দেন তোমাৰ ভাগৰ লাগে যেন ধুনীয়াকে টোপনি যোৱা হৈ যায় মৰ্ণিং জল্দি হাৰ পোৱা হৈ যায়। উম
বাকী সেইটোয়ে আৰু এতিয়া মানে তোমাৰতো ঘৰতে আছো দুমাহ মান মানে এতিয়া মানে খু এতিয়া উঠো কেতিয়া মানে টাইমটো বহুত বেয়া হৈ গৈছ
অ উম হ হ তোমাৰ এই তোমাৰ বেদ ৰেচ আছে ন সেইটো কাৰনে প্ৰবলেম হৈছে তুমি এতিয়া লাহে ধীৰে স্পৰ্ট তুমি জইন কৰিব পাৰা। কৰি থাকিব পাৰা লাহে ধীৰে এক্সাৰচাইজ বোৰ কৰি থাকিব পাৰা ঘৰতে।
অ এতিয়া মানে মোৰ আৰু এসপ্তাহ মান আছে তাৰপিছত তই কৈছ অ তুমি খোজ কাঢ়িব পাৰা তেতিয়া পা ষ্টাৰ্ট কৰিম আৰু। চ
অ ঠিকেই ভাবিছা। তুমি মানে তুমি এতিয়াাহে লাহে ৰানিংটো কৰি থাকা মোৰ হিচাপত তোমাৰ ফিটনেছটো এতিয়া ভাল আকৌ গেইন হৈ আহিব তোমাৰ।
ফাৰ্ষ্টটো মই ৰানিংটো ষ্টাট কৰিম।
উম ৰানিং কৰিব উম তাপা আহি পাই তুমি এক্সাৰ চাইজ কৰা ধুনীয়াকে তুমাৰ এটা ডেইলি ৰুটিন ফল হ'ব ধৰা এতিয়া তুমি এটা কিবা কাম কৰি থাকিবা। গতিকে তোমাৰ হেল্থটো ভাল হ'ব আৰু তোমাৰ ডেইলি ৰুটিনটো ভালেই চলিব।
অ বাকী তোমাৰ কি কয় মই এনে জিম জইন কৰিলে তোমাৰ জিমটোৱে জইন কৰিম দিয়া ।
অ ঠিক আছে ঠিক আছে তাতে কৰিব পাৰা তাত ট্ৰেইনাৰ ভাল আছে । মই য'ত কৰোঁ । তাত ট্ৰেইনাৰ ভাল আছে উম উম উম ত্ৰেইনাৰ ভাল আছে তোমাৰ। ফিচ তুমি কিমানকে লোৱা? তুমি কিমানকে দিয়া? আমাৰ বাৰু থাউজেণ্ড কে।
থাউজেণ্ড ন এডমিশ্চন ফিচ?
এডমিশ্চন ফিচটো তোমাৰ পাহৰি গৈছো, মোৰ দিনটো হৈছে, তোমাৰ হ'লেও ধৰা এয়া তোমাৰ এনেই তোমাৰ মাহ মান্থলিকে থাউজেনকে দিব লাগে।
থাউজেণ্ড কৈ ন?
ওৱান থাউজেণ্ড।
আচ্ছাওৱান থাউজেণ্ড হ'ব ঠিক আছে বাৰু!
উ তুমি তাতে লগত তুমি ট্ৰেইনাৰবোৰ ল'ব পাৰা তাতে ধুনীয়াকে! ট্ৰেনাবোৰ লৈ পেলাই, মৰ্ণিং মৰ্ণিং মৰ্ণিং
আচ্ছা আচ্ছা! হ'ব বাৰু মৰ্ণিঙে যাম আমি ।
উম উম!
সন্ধিয়া মানে ফুটবল খেলিব আহিবা তুমি এইফালে আহ
অ নাই নাই যাম দিয়া মই তোমাৰ, সময় পালে টাইম পালে যাম এদিন । ঠিক আছে । তেওঁ লগ চগ পাম ভালকে খেলিম একেউম উম! ঠিক আছে, ঠিক আছে, ঠিক আছে এটা টিম লৈ যাও মই টিম এটা লৈ যাওঁ তুমি টিম এটা লোৱা খেলো লাগে একেলগে ।
হ'ব দিয়া খেলিম আৰু অ হ'ব দিয়া মাতি দিম হ'ব দিয়া অ বাই বাই ।